হেল্ল'
হেল্ল' অ কোৱা
অ কোৱা
কোৱা
বাপৰে কি কৰি আছা এ
এ এনেই আছো ৰবা তুমি
মই এনেই আৰু কি কৰ এনে এনে গৰমত কি কৰিবা
তাকেই ৰব কালি ৰাতি তুমি দেৰিলৈ অনলাইন আছিলে ন ইয়া
এ আছিলো ৰবা অলপ গেম চেম খেলি আছিলো ৰাতি তি আছিলো আছিল ছিলো গেম চেম খেলি আছিলো ৰাতি
অলপ সময় মানে কিমান সময় আছিলা
এ প্ৰায় তোমাৰ দুই তিনি ঘন্টামান আছিলো আৰু তাতকে বেছি নাই
বাপৰে ইমানেই আছিলা মই ভাবিছিলো আৰু আধা ঘন্টা বা এক ঘন্টা চাবলিয়ে
সেয়ে আৰম্ভ কৰোতেতো মই সেইটোৱে হৈছিলো ৰবা কিন্তু তোমাৰ খেলি খেলি থাকি সময়ৰ খবৰে নহল কেইটা বাজিল কেইটালৈ খেলিলো হিচাপে নোহোৱা হল
এই ঠিকে কৈছা দিয়া সেইটোৱে তোমাৰ অনলাইন গেমৰ মানে ডাঙৰ কথা আৰু মানে মানে সময়ে কেনেকৈ পাৰ হয় কবই নোৱাৰে আৰু মান ধৰিবই নোৱাৰে সময়ৰ কথা কেতিয়া দুঘন্টা পাৰ হৈ যায় কেতিয়া চাৰি ঘণ্টা হৈ ঘায় ধৰিবই নোৱাৰি। স
এই একেবাৰে হেই কেতিয়াবা মানে মই ভাবোঁ আৰু এখন মেছ বা দুখন মেছ খেলো তাৰপিছত শুই যাওঁ আৰু কিন্তু তাৰ পিছত আকৌ এটা আকৌ এটা এই সেনেকে কৰি কৰি কৰি কৰি কেইটা বাজে হিচাপে নাই আৰু
এ ঠিক তেনেকাই মোৰো আৰু কব লগলে আৰু তুমি প্ৰথম অনলাইন গেম কেতিয়া খেলিবলৈ আৰম্ভ কৰিছিলা পিছে
এ মোৰ সময় হ'ল দিয়া মই স্কুলত থাকোঁ‌তে আৰম্ভ কৰিছিলো আৰু যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়াৰ পৰা আৰম্ভণি বুলি কব পাৰা আৰু তোমাৰ
এই মোৰো একে দিয়া ময়ো সেই স্কুলৰ সময়তেই লগৰ লগত পুৰা দিছিলোঁ আৰু
অ' তেতিয়া ইমান বেছি বিকল্প নাছিল দিয়াচোন বৰ্তমান যিমান আছে গেমৰ ক্ষেত্ৰত
তাকে দিয়া তেতিয়া মানে গেম বিলাকত ইমান নাছিলেও কিন্তু এতিয়া চাচোন বিভিন্ন ধৰণৰ গেম আছে তোমাৰ ধৰি লও একচন হওঁক ৰেচিং হওঁক স্পৰ্টছ হওঁক ষ্ট্ৰেটেজি হওঁক মানে এডভেঞ্চাৰ মানে জি পাজেল হওক বহুত আৰু মানে ফায়াৰিং এইবিলাক গেম হওক ব এিৰ প উ্তম
হয় দিয়া মানে প্ৰায় সকলো ধৰণৰ মানুহৰ বাবে কিবা নহয় কিবা আছে আৰু যোনে যি খেলিব ইচ্ছা কৰে যোনে যি ভাল পায় সেই হিচাপত খেলিব পাৰে আৰু গেম নে কি কোৱা
তাকে যি মন আৰু বাকী তুমি কেনে ধৰণৰ গেম ভ
মই আমাৰ এনে তোমাৰ ষ্ট্ৰেটেজি আৰু যিটো মাল্টিপ্লেয়াৰ গেম সেইটো ভাল পাওঁ
কিয় হাল্পোৱা বিছেয় ত কি
তাতে কেৱল তোমাৰ গতি নাথাকে দেচোন যে গেমটো শেষ কৰিলেই হ'ল তাতে অলপমান চিন্তা ভাৱনাও থাকে তোমাৰ অলপমান মাথা লগাব লাগে আৰু কেনেকে কি কৰিব লাগে কেনেকৈ কি কৰিলে জিকিব পাৰি সেইবোৰৰ কাৰণে ভাল পাওঁ আৰু খেলি
যিটো মানেৰ দলৰ ভাগ হৈও খেলিব পাৰি ন কিছুমান গেমত
অ হয় এই তাতে সেইটো খেলাটো ভালৰে আচোন মানে তাতে টিম ৱৰ্ক যিটো বুলি কয় সেইটোৰো অলপমান গুৰুত্বটো বাঢ়ি যায় আৰু একেলগে তুমি সকলোৰে লগত খেলিলে খেলিও ভাল লাগে আমনিও নালাগে
তাকে দিয়া মানে মইও লক্ষ্য কৰিছো মানে আজিকালি বহুত মানুহে মানে সেনেকে অনলাইন গেমৰ জৰিয়তে মানে মানে বন্ধুৰ লগত কথোপকথন কৰি থাকে আৰু মানে গেমৰ জৰিয়তে থাকে আৰু সেনেকে গেমৰ আৰু
অ মানে কেতিয়াবা কি হয় নিজৰে দিয়াচোন মই নিজে অনুভৱ কৰো কেতিয়াবা গেম খেলি খেলি এ তোমাৰ এ ঘন্টাৰ পিছত ঘন্টা কথা পাতাই যাই থাকে কথা পাতাই যাই থাকে মানে গমেই পোৱা নাযায় আৰু লগৰ লগত গেম খেলিলে।
খে খেলে অ' মানে গমেই পোৱা যায় আৰু এই খেল কেৱল নহয় সামাজিক ন সামাজিক যোগাযোগৰ এটা মাধ্যমে পৰিছে এইটো কবলৈ গৈ
অ কিন্তু তোমাৰ সেইটোতো হয়য়ে বাৰু কিন্তু তোমাৰ বহু মানুহে কয় আৰু অনলাইন গেম সময় নষ্ট কৰে বুলি এই ক্ষেত্ৰত তুমি কি বুলি ভাবা।
কথাটো পিছে সম্পূৰ্ণ ভুল নোহোৱা নহয় কিন্তু
কিয় বা তুমি এনেকে কিয় কলা বা
মানে ধৰি লোৱা যে তোমাৰ মানে নিয়ন্ত্ৰণ নাথাকে আৰু এইবিলাকৰ ওপৰত তেতিয়া হ'লে তুমি মানে মে বহু নষ্ট হৈ যাব আৰু ক'বলৈ গলে তোমাৰ মানে বহুত ক্ষতি হব আৰু এই গেমৰ কাৰনে বাকী তুমি কিবা ভাবা নেকি তোমাৰ মতে। এই যে ভুল হয় সেইটো।
তুমি কোৱাটোতো ঠিকেই কথা দিয়াচোন কাৰণ তোমাৰ পঢ়া শুনা বা কাম বাদ দি যদি আমি কেৱল গেমেই খেলি থাকো, তেন্তে তোমাৰ এটা সমস্যা হয় আৰু ডাঙৰ সমস্যা কাৰণ গেমটো ইমান জৰুৰী নহয় নহয় যিমান পঢ়া শুনাই হওঁক বা তোমাৰ কামেই হওঁক। নিজৰ।
ঠিকে কৈছা দিয়া মানে মই এজনক জানিছিলো আৰু মনৰ লগৰে হয় মানে সি মানে তোমাৰ পৰীক্ষাৰ আগদিন মানে গেমে খেলি থাকে আৰু কবলে গ'লে সেইকাৰণে তাৰ ফলাফলো ভালে নহ'ল সেকানে মানে বিশেষ নহ'ল আৰু।
এ সেইবাবেতো মানে সময়ৰ যিটো ভাৰসাম্য সেইটো বজাই ৰখাটো যে জৰুৰী সেইকাৰণে জৰুৰী আৰু মানে গেম খেলাটো মনোৰঞ্জনৰ বাবে ভাল কিন্তু তুমি সকলো কামৰ ওপৰত ৰাখিব নালাগে ন, যিটো তোমাৰ দৰকাৰী কাম সেইটো কাম বাদ দি যদি তুমি গেম খেলাত ব্যস্ত থাকা সেই গেমো তোমাৰ একো লাভৱান নকৰে নহয়, কিছু কিছু ক্ষেত্ৰত কৰে কিছুমান মানুহক কিন্তু সকলো মানুহক গেম খেলি একো লাভৱান নহয় আৰু বৰ্তমান সময়ত।
একদম ঠিক। কথা কৈছা তুমি। বাকী তুমি কিবা গেম খেলাৰ কিবা উপ উপহাৰ আছে বুলি ভাবা নেকি কিবা তোমাৰ মতে আৰু
অ আছে আ তোমাৰ যেনে ধৰা কিছুমান গেমে আমাক প্ৰব্লেম চলভিং যিটো স্কিল সেইটোত উন্নত কৰি ৰাখে ন আৰু কিছুমান গেমত তোমাৰ দ্ৰুত সিদ্ধান্তটো আমি মানে দ্ৰুত সিদ্ধান্ত লব লাগে আৰু জল্ডি জল্ডি সিদ্ধান্ত ল'ব লাগে। আৰু তেতিয়া তোমাৰ মনোযোগো বৃদ্ধি পায়, বিশেষকৈ ধৰি লোৱা তোমাৰ যিবিলাক ষ্ট্ৰেটেজি গেম থাকে আৰু সেইবোৰত।
ঠিকে কৈছা দিয়া মানে ময়ো লক্ষ্য কৰিছো মানে মানে বহুতে এই গেমৰ দ্বাৰাই বহুতে মানে মানে টিমৰ লগত বা দলৰ লগত কাম কৰিবলৈ বহুতে সেই পাইছে আৰু বহুতে মানে গেম যিটো টিম কাৰডিৰ্নেচন হয় কৰডিৰ্নেচনত বহুত গুৰুত্বপূৰ্ণ আৰু ই গেম। খেলিলেই তাৰ পৰা এইটো টিম কৰডিৰ্নেচন বা কমিউনিকেচন যিটো আছে কথোপকথন সেই কথোপকথনটো দক্ষ ক্ষমতাটো বাঢ়ি যায় আৰু ক'বলৈ গলে।
সেইটোতো হয় দেচোন বাৰু তুমি কি ভাবা আৰু স্বাস্থ্যৰ ওপৰত গেমে কিবা প্ৰভাৱ পেলাব পাৰেনে?
মোৰ মতে যদি অত্যাধিক গেম খেলি থাকে তেতিয়াহ'লে স্বাস্থ্যৰ ওপৰত বহুতেই প্ৰভাৱ পৰিব আৰু যদি নিয়মীয়াভাৱে গেম খেলে আৰু তেওঁ স্বাস্থ্যৰ ওপৰতো মানে অলপ চলপ মানে ধ্যান দিয়ে তেতিয়াহ'লে ইমান এটা প্ৰভাৱ নপৰিব আৰু।
আহ এতিয়া মই সমস্যা সন্মুখীন হোৱা দেখিছো দিয়াচোন বহুতে ধৰা দীঘলীয়া সময় স্ক্ৰীনলৈ চাই থকাৰ ফলত চকুৰ সমস্যা হয় আৰু টোপনি সমস্যা হয়। বিশেষকৈ ধৰা যিসকলে ৰাতি বহুত দেৰিলৈ গেম খেলে মইে খেলো দিয়াচোন নিজে। কিন্তু ধৰা সেইবোৰ শিক্ষা ময়ো পাইছো যে ৰাতি বেছি দেৰিলে গেম খেলিলে যে ৰাতিপুৱা মানে গাটো একদম দুৰ্বল অনুভৱ হয় আৰু স্বাস্থ্যটো একেবাৰে বেয়া যেন লাগে ত সেইবাবে মানে মই সেইটো বাত দিলোঁ বাৰু লাহে লাহে
অ সোনকালে বাদ দিবা সেইটো মানে দেৰিলৈ গেম খেলি থাকিলে তোমাৰ যিটো পুৱা উঠা যিটো কাৰ্য সেইটো কাৰ্য নহ'ব তুমি পুৱা উঠি যিটো তোমাৰ গাৰ যিটো থাকিব লাগে মানে শক্তি সেই শক্তিটো নোহোৱিব তোমাৰ ৰাতিটো চাই থাকিলে তোমাৰ ধৰি লোৱা স্ত্ৰি ইক্ৰিণ চাই থাকিলে সেইখন তোমাৰ চকুৰ অলপ মানে প্ৰব্লেম হব পাৰে। তোমাৰ চকুবিলাক গাঁতো যাব পাৰে ত' এনেকুৱা বহুত প্ৰব্লেম আছে আৰু তোমাৰ ধৰি লোৱা স মানে স্বাস্থ্যটো মানে সবল নহব আৰু তুমি দুৰ্বল থাকিবা ত' এনেকুৱা ধৰণৰ মানে তোমাৰ স্বাস্থ্য মানে ক্ষতি স্বাস্থ্য যিটো ক্ষতি হ'ব কৰিব আৰু এইটো আমি ৰাতিলৈকে থাকিলে বা গেম খেলি থাকিলে ৰাতিলৈ।
হয় দিয়া মানে কি ক'বা আৰু এনেকুৱা মানে এটা অভ্যাস হৈ গৈছে আৰু নেখেলি নেখেলাকৈও থাকিব নোৱাৰোঁ খেলিলেও সমস্যা বহুত সেই ক্ষেত্ৰত অলপমান নিজৰ নিজে সাৱধান হ'ব লাগিব। ৰবা উপায়টো নাই কাৰণ নিজে যিহেতু আৰম্ভ কৰিছো সেই অভ্যাসটো তোমাৰো চাগে সেই অভ্যাসটো আছে। নিশ্চয়
ময়ো মানে আগতে তেনেকুৱাই কৰিছিলো কিন্তু এৰিয়াৰ মানে অলপ চলপ মানে নিয়মীয়া ভাৱে খেলিবলৈ লৈছো আৰু ক'বলৈ গ'লে ত' সেই কাৰণে অলপ নিজৰ স্বাস্থ্যটোতো গুৰুত্বপূৰ্ণ ত' সেইকাৰে এতিয়া অলপ মানে নিয়ম নিয়মীয়াভাৱে খেলি খেলোঁ আৰু গেমবিলাকক
হা হয় দিয়া তাকেই বাৰু আজিলৈ নহলে ৰাখিছো দিয়া আজি বহু খিনি কথা বতৰা কৰিলো আমি দুটাই ভাল লাগিল কথা পাতি বাৰু পিছ পিছত আৰু এনেকে কিবা কথা পাতিম আৰু কিবা কথাৰ ওপৰত নে কি কোৱা?
অ ঠিক আছে ঠিক আছে এই কথা পাতিম আৰু এই গেমটো এৰিবা আৰু তুমিও।
এই এৰিব লাগিব ৰ'বা গেম এই থাকিম আৰু কিবা কিবি এৰি কিনে দুদিনমান।
আহ দিয়া তে ন
দিয়া ৰাখিছো দিয়া।
অ দিয়া।